নমস্কাৰ।
কি খবৰ?
এ খবৰ ভালে দিয়ক। বহি - বহি মানে হামিয়াই আছোঁ।
আচ্ছা। কৰিছে?
এ বহি আছিলোঁ দিয়ক। আপুনি কি কৰি আছে?
কি কৰিব আৰু, এ মোৰ বেংকৰ কাম আৰু মাথা একে খাই দিছে, বুইছে।
কিহৰ কাম?
এই বেংকত।
অ' এ বেংকৰ কথা নকবএ আৰু।
এইবিলাক আপোনাৰ চাবচিতি, লোন-চোন, এইবিলাক ঋণ বুজিছে একে মানে মাথাটো একে ৱালত মাৰিটো যেন লাগিছে।
হয় দিয়ক এইবোৰ হয় হয়। কি কৰিব। কাম আৰু আপোনাৰ একো কামে সহজ নাই দিয়কচোন। চব কামেই টান।
হয় হয় এয়া মানে এসপ্তাহৰ পৰা বুইছে।
হয়।
মোক মানে একদম মানে অশান্তি সৃষ্টিত কৰাইছে এজন মানুহে বুজিছে একে মানে এসপ্তাহৰ পৰা
হয়‌।
ফোন মাৰে, ফোন মাৰিয়ে থাকে বুজিছে যদ- তেন এনেকে মোক তাতেই আপোনাৰ টানি লৈ আন-
হয় হয় আপোনাক কামৰ দায়িত্ব দিছে যেতিয়া আপুনিতো সময়মতে যদি কৰি নিদিয়ে মানুহজনো দৰকাৰ দিয়কচোন হয়।
মানুহজনে মানে লোন এটা লাগে বুইছে।
হয়।
জীয়েকক বোলে এবাৰ বিয়া দিব।
হয়।
এই জীয়েকক বিয়া দিবৰ কাৰণে বোলে মোক লোন এটা লৈ দিয়াচোন বৰুৱা।
হয়।
মই কৈছো তেখেতক লোনটোত আপোনাৰ দুদিনীয়া কাৰ্য নহয়। এই লোন টো হ'বলৈ কমেওঁ আপোনাৰ পোন্ধৰ দিন মান আপোনাৰ ইয়াৰ নীতি নিয়মৰ মাজেৰে চলি পালেহে আপুনি লোন টোৰ বাবে সফলতা লাভ কৰিব বুইছে।
মাজত চলিব পাৰিবও লাগিব। আপোনাৰ ধৰক লোন দিয়া আগতে ধৰক আপোনাৰ কিছুমানে ধৰক ঘৰপ পৰিৱেশটোও চাই ঘৰ দুৱাৰ মাটি ধৰক
হয় হয় তেখেতক এতিয়া চাওঁক আমাৰ এতিয়া লোনৰ মানে আপোনাৰ পাঁচ লাখ টকা লৈক- আমাৰ লোন টো আছে আপোনাৰ ব্যক্তিগত খণ্ডত পৰে।
হয়।
কিন্তু যদি তাত থাকি ততোধি- ধন আপুনি লয় ধৰক আপুনি দহ লাখ টকা লোন লয় তেনেহলে আপ- আপোনাৰ যিটো ঘৰৰ আপোনাৰ বাসস্থানৰ কাগজ লাগিব।
হয়।
আপোনাৰ ঘৰৰ কাগজ লাগিব ঘৰৰ টো কাৰ নামত আছে। সেয়া লাগিব মিয়াদি পতাখন নহয় সেয়া লাগিব।
হয় হয়।
তাৰ পিছত আপোনাৰ খেতি বাতি কৰা মাটিৰ কাগজ লাগিব।
হয়।
আপোনাৰ নাম জাৰি আছেনে নাই মাটিত সেয়া লাগিব। সেয়া আমি মা-
এতিয়া তেখেতেত এতিয়া গোটেইখিনি কাম এতিয়া ক্লিয়াৰ থাকিলেহে পাব যদি নাথাকে তেখ-
সেইটোৱে কথা সেই টোৱে কথা তেখেতৰ, তেখেতৰ অহা মাহৰ মানে পাঁচ তাৰিখ মানে তেখেতৰ জীয়েকৰ মানে তেখেতৰ পুত্ৰী তেখেতৰ বিবাহ।
হয়।
বুইছে এই বিবাহৰ ক্ষেত্ৰতে মানে তেখেতক এটা লোন লাগে দহ লাখ টকীয়া বুইছে।
হয় এতিয়া ধৰক তেখেতৰ যদি ভেজাল খিনি যদি- অকলশৰীয়াকে যদি থাকিলেতো ভালেই যদিহে বেলেগৰ লগত- ত থাকে তেখেতেটো লোনটো নাপাব। এতিয়া বিয়া বাৰু দিন তাৰিখো ঠিক হৈ গ'ল সেইটোতো বহুত অসু সুবিধা হব।
হয় হয় পাঁচ লাখ টকা হোৱাতোৱে মই তেখেতক আৰু আপোনাৰ পাঁচ দিনৰ ভিতৰতে বাৰু লোনটো চেংচন কৰি দিলো হেতেন।
হয়
এতিয়া কথাটো আহিলে আপোনাৰ দছ লাখ টকা চাব দেই চাব দেই আপ আপোনাক মই কথাটো কৈছো চাব এই দছ লাখ টকাটো যদি লোনটো দিওঁ
হয়
আৰু যদি তেখেতে যদি লোনটো দিব নোৱাৰে
হয়
তেতিয়াহলে সকলো এইবিলাক পেচাৰ কাৰ ওপৰত পৰিব কওক চোন মোৰ ওপৰতেতো পৰিপূৰ্ণ হয়।
হয় ঠিকে কৈছে।
মোৰ ওপৰৰ যিবিলাক মহলাই মানুহে মোকেতো দুখ দিব যে কব- আপুনি কি চাই পেলাই তেখেতে লোনটো দিছে।
হয়।
ফচিমটো মইয়ে আপুনি- কওকচোন এনেকেতো মত তো ঘচকতো যেনে তেনে মানুহকতো লোনটো দিব নোৱাৰো
হয় হয়
মই তেখেতৰ লগত কথা পাতিছো তেখেতে বাৰু মোক ঘৰৰ- মাটি তাৰ পিছত খেতি বাতি মাটি কৰাও কাগজ দেখাই দিলে।
হয়।
এতিয়া মই কাগজখিনি লৈ পেলাই আপোনাৰ অফিচতো আপোনাৰ জমা কৰিলোঁ।
হয় তেখেতে কি কৰে বাৰু?
তেখেঁতে এল আই চিত কাম কৰে বুজিছে, তেখেতে বীমা হে তেখেতে- মাই লজমান দিছিলে কিবা কাম এটা কৰে।
ইনকম ভালেই হ'ব লাগিব।
হয় হয় তেখেত মানুহজন ইমান বেয়াও নহয় আৰু ইমান মানে আপোনাৰ মধ্য শ্ৰেণী বুলি কলেও। বেয়া নহয়।
হয়।
ভালে বাৰু মানে তেওঁ মানে এইবিলাক আমাৰ যিটো আমাৰ- আমাৰ কাৰ্যালয়ৰ কিছুমান নীতি নিয়ম কাম থাকে নহয় জানো।
হয়।
আমাৰতো ইয়াত এজন মানুহেতো লোন বা ঋণ ল'ব নাহে ইয়াত বহুত কেইজন মানুহ আহে ঋণ ল'বলে
হয় হয়
আপুনি বিশ্বাস নকৰিব বাইদেউ আপোনাৰ আমাৰ এদিনত ঋণ লোৱা সংখ্যা কিমান জানেনে?
কিমান?
আমাৰ এদিনত প্ৰায় আপোনাৰ বত্ৰিশ জন মানুহ আহে ঋণ ল'বলৈ।
অ।
বত্ৰিশজনৰ কাম আমি কেনেকে কৰিম কওকচোন মাহটোৰ ভিতৰত আমাৰ আপোনাৰ বহুত কামৰ পেচা থাকে বুই-ছে।
আপুনি জানো চাগে কমিচনো চাগে বহুত পায়। উ আপুনিতো ঋণ দিয়া মানুহৰ প্ৰতিয়েটো জন প্রতিয়েতো আপুনি কমিচন পায়।
নাই নাই মই সেনেকুৱা কমিচন নেপাও বাৰু এইটো আমাৰ যিটোটো- আপোনাৰ মাহিলী আপোনাৰ এইটো দৰমহা পাওঁ মই
বুই-ছে।
চহাটো পাবই আপোনাৰ ধৰক এক্সম পায় চাগে, পায়?
নহয় বোলে, এইটো কমিশন বুলি ক'ব নোৱাৰি আৰু। সেইটো মানে আপোনাৰ মানে প্ৰমোচন পায় তাৰ মানে মই যিটো- বিভাগত কাম কৰো সেইটো মানে এটা আৰু মানে উচ্চ বিভাগত মোক পঠিয়াই দিয়ে আৰু। তাৰ ফলত মানে মই মোৰ দৰমহাটো অলপমান বৃদ্ধি হৈ যায় আৰু। তাৰো আকৌ আপোনাৰ কিছুমান নীতি-নিয়ম আছে, বুজিছে?
হয়।
মই যে আপোনাৰ যে প্ৰমোচন মানে যিটো উচ্চ দৰ্জাত পাবলৈ হলেও মনে মই যোনটো মানুহক লোন দিছো
হয়।
সেই মানতে মানে লোন টো ভালকে আপোনাৰ আদায় কৰিব লাগিব। তেন্তে, তেতিয়াহে মই মোৰ তেতিয়াহে মোক মানে এটা ভাল খণ্ডত পঠিয়াব আৰু যিটো আমাৰ ওপৰৰ চাৰহতে।
হয়।
সেয়া ইয়াত বহুত নীতি নিয়মৰ কথা আছে।
হয় হয়। ঠিকে কৈছে আপুনি বাৰু, হাউ আধা ল'লে কমকে পাব পালেও।
হয় হয় আমি মি'চ নকৰিব, আমি আপোনাৰ ৰা এতিয়া আমি বাৰটা-এটালৈকে আমি কামে- কৰো এইবিলাক আমি কাৰ্য্যালয়ত আমি কৰো বেংকৰ-
এইবিলাক কাগজ-পত্ৰ ভেজাল আপোনালোকে জানো কম্পিউটাৰতো মাৰিব লাগে, লিখিবও লাগে।
হয় হয়, হয় হয়, হয় আপুনি বুজি পাইছে আমি ইয়া কাম কৰো তেওঁ আমাৰ সময় আপোনাৰ কাম কি'তো হয় মা
হয়।
তেওঁ তাৰপাছত আপোনাৰ দৰমহাটো সোমাব মাহৰ আপোনাৰ পাঁচ দিনৰ মূৰত।
হয় ঠিকে কৈছে আপুনি, এক তাৰিখে নোসোমাই নহয় আজি আজিকালি পাঁচ তাৰিখে সোমাই, ছয় তাৰিখে সোমায়।
চৰকাৰী চাকৰি নহলে মানে সকলো মিছা।
হয় ঠিকে কৈছে।
এইবিলাক মানে আপোনাৰ প্ৰায়ভেট চাকৰি খোপা ইটোৱে বেয়া
হয়। পিছে আপুনি খো আপুনি খোৱা-বোৱা কৰিলে নে নাই?
অ কৰিলো। আজি মানে মই খোৱা-বোৱা ভাল এইমান নাই কৰা, মই কি কৰিলো জানাই, মই আমাৰ এই দোকানৰ পৰা ৰামৰ দোকানৰ পৰা তাক কলো অ বাবা দৈ এটা দে, লৈয়ে ল'লো
হয়।
ঘৰতে ভাত আছিলে, ৰাতি
হয়।
ভাতে দৈয়ে পুৰা মিলাই পেলাই আপোনাৰ খাই দিছো লগতে আচা নেমু অলপমান চৰবত বনাই লৈছো।
হয়।
খাইদিছো ডগচি একদম। তা'পা একে গৰমে নাইকিয় বুজিছে।
হয়, আপোনাৰ ঘৰত তেওঁ নাই নেকি?
আপোনাৰ খবৰ ভালনে বেয়া?
খবৰ আছো বাৰু বৰ্তমান ভগৱান, বৰ্তমান এতিয়া মই ধৰক ঘৰতে গৰু-ছাগলী পুহিছো আৰু গৰু-ছাগলী, হাঁহ-কুকুৰা এইবোৰ পুহি পেলাই মাহেকত মোৰ ভাল ইনকম ওলাই। ভালে মান খিনি ওলাই গ'ল যেনিবা।
সেয়া কামেই ভাল দিয়ক, কোনো মাথা লগোৱা কাম নহয় খালি অলপাল লাগি থকা কাম।
হয়, হয়। নাই-নাই-নাই। মাথা মাৰিব লাগে দিয়ক। ৰাতিপুৱা উঠি আপোনাক দানা যোগান ধৰিব লাগে। গঁৰাল চাফা কৰিব লাগে দিয়ক। আকৌ বেছি গৰম পৰিলে গৰু ছাগলীকজনীক গা ধুৱাই দিওঁ।
হয়, হয়।
আকৌ ধৰক এতিয়া ধৰক আজিকালি মুৰ্গী ধৰক এ এটা ধৰক দানা ওলাইছে ধৰক খালেহে নবা ভালকে কণীটো পাৰে আৰু। দানাটো কিনি আনি খুৱাব লাগে।
হয়, হয়। এই হয় এইখিনি কষ্ট কৰি থাকিব আৰু। কষ্ট কৰিব লাগিবই সকলো কামতে।
আপোনাৰ এতিয়া আজিকালি ঘাঁহৰ টোপোলাৰ দাম এক টোপোলাৰ ঘাঁহত পঞ্চাশ টকাকে। এতিয়া বহুত ঘাঁহ কিনিব লাগে এতিয়া
হয়, হয়। আপোনালোকৰ যে ঘৰৰ আগত যে দোকানখন আছিলে?
হয়।
সেইখন দুকান এতিয়া ভাল চলে নে?
এ বৰ্তমান এতিয়া কি ক'ব, বজাৰ হৈছে যে বজাৰৰ কাৰণে মানে দোকান নচলা হৈছে।
অ'।
বজাৰে মানে চ'ব শেষ কৰি দিলে আৰু।
মোৰ মতে আপুনি আপোনাৰ দোকানখন যে হয়, তিনিআলীফালেহে দিব লাগিছিলে বুইছে?
হয়, হয়, আপুনি ঠিকে কৈছে।
তিনিআলিত মানে আপোনাৰ বেচা কিনা অলপমান
হয়, হয়, এইখিনিত অকন বেক চাইড হৈ যায়গৈ যে।
সেইটোৱে কথা, হেইটোৱে অ'।
হয়, হয়, ঠিকে কৈছে আপুনি বাৰু। হয়।
কোন এটা কাম কৰিব পাৰে বুইছে? দোকানখন অলপমান উম, দোকানখন অলপমান দূৰৰ পৰা জিলিকাবলে চিপ টিপ দি অলপমান হেই কৰিব লাগে।